শুনিছ হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' শুনিছা অহ শুনিছো শুনিছো
হেল্ল'
অহ হেল্ল শুনি পাইছা
অহ এতিয়া শুনিছো তুমি শুনিছানে
হেল্ল'
শুনিছানে নাই এই আমাৰ এটা গাঁৱত এয়া জেগাতে অকণমান নেটৱৰ্ক ইছু এটা থাকেই অ অ ঠিক কি কৰি আছা
একো নাই আমাৰো দিয়া তেনেকা থাকেই আৰু
উ আমাৰ মই আছো কিয় এনে এই সন্ধিয়া তোমাৰ আজি আবেলি আমা অকমান অহা দে এতিয়া দেৰিকে এ ৰাতি হয় না এতিয়া দিন দীঘল যে
হয় হয়
আহি মেলি তোমাৰ গা পা ধুই আজৰি হৈ অলপ জিৰাই মেলি তাৰ অলপ মোবাইলটো লৈছোঁ আৰু
অঁহ আচ্ছা
আচ্ছা বাকী কি খবৰ খাতি ভাল
খবৰ খাতি ভাল ভাল তোমাৰ ভাল ন
এ আছো আৰু খেতি বাতিত লাগিছা
খেতি বাতি লাগি থকা হৈছে হাল চাল বাই থকা হৈছে
অহ হাল চাল বাইছা ন কঠিয়া চঠীয়া পাৰিলা কঠিয়া পাৰিলা
অহ কঠিয়া টো পৰা হ'ল এ আগতে এইটো দুমাহ এ দেৰমাহ মান আগত পোৱা হ'ল
অহ ডাঙৰ হৈছে বাকী কঠিয়া চঠীয়া কিহৰ পৰা প মানে কিহৰ কি কি কঠীয়া পাৰিছা
মই তোমাৰ এ শালি ধানৰ কঠিয়া পাইছো তোমাৰ এ এইটো বৰা ধান পাৰিছো তাৰপিছত তোমাৰ বৰা ধান পাৰিছো তাৰপিছতে সুগ্ৰী বৰা বুলি এটা কয় হে এ ধান সেইটো বাৰিছো তাৰপৰা ব্লেক ৰাইচৰ খেতি কৰিছো সেইটো মানে তোমাৰ আহ সেই ব্লেক ৰাইচৰ মানে তোমাৰ এইটো গ্ল'বেল মাৰ্কেটতো তাৰ মানে ভাল এটা হেৰি ডিমাণ্ড আছে সেইকাৰণে তাত এটা অ হয় ভাল দাম আছে
উম উম বাকী কঠিয়া মানে হাল চাল কিহে বাইছা মানে উন্নত প্ৰযুক্তি ব্যৱস্থা কৰিচা নে আগৰ দিনৰ গৰু হাল বাইচা
নাই নাই নাই নাই মই গৰু ব্যৱহাৰ কৰা নাই মই তোমাৰ যিমান পাৰো মই মোৰ কৃষিত মই উন্নত মানদণ্ডৰ যিবিলাক আহ মানে আমাৰ যন্ত্ৰবিলাক যিবিলাক সঁজুলি সেইবিলাক ইউজ কৰি মানে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো সদায় এতিয়া ধৰি লোৱা মই তোমাৰ মাটিত অ হয় হয় মাটি চহাবলৈ তোমাৰ ট্ৰেক্টৰ ৰুটাৰ এ এইবিলাক ইউজ কৰিছো তোমাৰ আহ তাৰ পৰা মাটিটো তোমাৰ হালটো বোৱাৰ আগত তোমাৰ ইউৰিয়া তাৰপিছত এইটো হাইড্ৰজেনৰ হাইড্ৰজেন এইবিলাক তোমাৰ যিবিলাক সাৰ পায় আজিকালি বজাৰত সেইবিলাক ইউজ কৰিছোঁ তাৰপিছত তোমাৰ তাৰপৰা এতিয়া মই পৰাৰ পাছতো মই যিবিলাক ধানৰ কাৰণে এটা ভাল মানে তোমাৰ এনভাইৰমেন্ত দিবলে যিবিলাক ব্যৱহাৰ কৰিব পাৰি সাৰ সেইবিলাক ইওজ কৰিম তোমাৰ এতিয়া যিবিলাক অ মানে ধানটো তোমাৰ তেতিয়া হ'ব ন তাত তোমাৰ ফৰিং চৰিং পৰিব পাৰে অ অ সেইটোৱে মানে সেইবিলাক যিমানবোৰ
তোমালোকৰ পিনতকে আমাৰ পিনে আকৌ সম্পূৰ্ণ পৃথক আমি ইমান উন্নত প্ৰযুক্তিৰ ব্যৱস্থা ব্যৱহাৰ কৰা নাই
অ
আচলতে আমাৰ ফালে মানে গাঁৱলীয়া জেগা যে ইমান ইমান মানে সেইটোৱ ইমান উন্নত প্ৰযুতি ব্যৱস্থা মানে হেৰি নকোৰোৱেই ব্যৱহাৰ নক কম আমি তোমাক। হয় ম কঠিয়াৰ পৰা তোমাৰ এসপ এ তোমাৰ এসপ্তাহ দুসপ্তাহ মানৰ আগত। পথাৰডৰাত দিওঁ অলপ। শুকান গোবৰ তাৰপিছততো বৰষুণ দি তাত তোমাৰ মাটিৰ লগত মিলি যায়।
হয়।
তাৰ পিছত কঠীয়া পাৰিবলৈ আমি তোমাৰ এইটো গৰু হালেই ব্যৱহাৰ কৰো বাৰুতে আমাৰ গৰুহাল মানে। তাৰ কঠীয়া এটা কঠীয়া তলি যৰা ভাল হয় যে।
অ মৈ দি এনেকে চহা চহোৱা মানে।
ধুনীয়া মানে ভালকে ধুনীয়াকে কঠিয়া পাৰো আও।
আত্ছা।
উম মানে কঠিয়াও অলপ এতিয়া আমি আমি পাৰিছো আইজোং আইজোং ধান। টো মানে বৰ্তমান এতিয়া অকণমান ব্যৱসায়িক ক্ষেত্ৰত অকমান দামতটো অলপ বেছি বেলেগ ধান। সেইপিনে ব্যৱসায়িক ক্ষেত্ৰতো অলপ। পাৰিছো আৰু এইপিনে আইজোং পাৰিছো বৰা বৰা চাউল তাৰপিছত এই পিনে জহা জহা চাউল। এইবাৰ জহা চাউলে তোমাৰ। এইটো কিবা এটা পাইছে নহয়।
অ অ গম পাইছো গম পাইছো এইটো জহা চাউলল এতিয়া। তোমাৰ বাংলাদেশ চাংলাদেশতো তোমাৰ এইটো বিৰিয়ানী চিৰিানী বনোৱাত বহুত ব্যৱহাৰ। কৰিব লৈছো মই হ'বআমি মানে।
সেইবাবে এই এতিয়া জহা চাউলো তোমাৰ বিদেশলৈ ৰপ্তানি হব যে সেইকাৰণে জহা। অলপ কৰিছো। উ তাৰপিছত বাকী তেনেকুৱাই আৰু।
আচ্ছা তুমি এতিয়া তুমি এইটো যিবিলাক এইটো মাটিতটো চহাইছা। চহোৱাৰ পিছত তুমি এই সাৰ যি অ সাৰ যিবিলাক। এ এতিয়া খেতিটো হোৱাৰ পাছত তুমি যিটো সাৰ ইউজ কৰিবা সেইটো তুমি এ মানে তোমাৰ ঘৰতে বনোৱা মানে পচন হাৰ ব্যৱহাৰ।
আমি মানে জৈৱিক সাৰ ব্যৱহাৰ তোমাৰ গেলা পচা বস্তু যিটো মানে। ঘৰত থাকি যোৱা গেলা পচা বস্তু প যে জৈৱিক সাৰ তোমাৰ গোবৰ কেঁচু মতা।
হয়।
এইবোৰ ব্যৱহাৰ কৰি সাৰ এটা বস্তুত কৰে নহয় সেইটো আমি মানে মাটি হাল ব আমাৰ এতিয়ালৈকে মাটি ৰোৱা নাই মানে ৰুম আও। এইটো হাল বালত আমি এতিয়া চটিয়াই থৈছো অলপ আগতেই এইটো এতিয়া। যেতিয়া এতিয়া বৰষুণ বৰষুণ দিলে সাৰটো তোমাৰ মাটিৰ লগত মিহলি হৈ যাব ন।
গম পাইছো।
তোমাৰ হাল বাৰত নে ধুনীয়াকে মিহলি হৈ যাব তাৰপিছত তোমাৰ মানে। খেতিটো ভাল হয় আৰু অলপ মানে উন্নত হয় আৰু।
অ আচ্ছা।
এই মানে কৃত্ৰিম এইবোৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নক- উপায়টো মানে ঘৰুৱা সাৰেই ধুনীয়াকে হৈ যায়।
অ আচ্ছা ঠিকে আছে তাৰপিছত তোমাৰ এতিয়া তোমাৰো খেতি তেতিয়া কৰিছা তুমিতো চহাবতো লাগিবই ন। সেইটো প্ৰচেছত অ চহাবতো লাগিব তুমি সেই প্ৰচেছটো তুমি এই মানে দাৱনী মানে তোমাৰ মানুহৰ মানুহ শ্ৰমিক ইউজ কৰিবা নেনে নে মানে এনেকা মেচিন ইউজ কৰিব বিচাৰিবা মানে।
নাই আমি আমাৰ আমাৰ আমাৰ এইফালে মানে ইমান উন্নত গোটেই অৱস্থাটো মানে হোৱা নাই আচলতে আমাৰ এ গাঁৱ গাঁৱলীয়া অঞ্চল যিহেতু। ইমান উন্নত ব্যৱস্থাটো মানে আহি। পোৱাহি নাই মানে অলপ সেইবাবে আমাৰ। মানে মানুহে ৰুৱে আৰু ৰোৱনীয়ে ৰুৱে মানুহে।
অ
এ উন্নত মানে এতিয়া ক্ৰমানয়ত পৰিৱৰ্তন হৈছে যেতিয়া আহিব চাগে আৰু অলপ এবছৰ দুবছৰৰ পিছত
আহিব আহিব আহিব মই তোমাৰ এতিয়া ত উম
তেতিয়া দিনলে এতিয়া বৰ্তমান মানুহে খেতি কৰিবলৈ প্ৰায় এৰিয়ে দিছে তেতিয়া দিনলে তোমাৰ কত মানুহে ইমান ইমান এতিয়া যি ৰ'দ দিছে ইমান ৰ'দতটো মানুহে মাতি ৰুব নোৱাৰে ন
নোৱাই নোৱাই নোৱা
আৰু দুবছৰতে এবছৰ দুবছৰ মানৰ পিছত সেই তেনেকুৱা মানে উন্নত মানৰ সঁজুলি ব্যৱহাৰ কৰিয়ে আচলতে মাটি খেতি কৰা হ'ব
খেতি কৰা হ'ব তাকে এতিয়া আমাৰ ইয়াত টো তোমাৰ পানীৰ সমস্যা হৈছিলে তোমাৰ ৰ'দৰ কাৰণে
আমাৰ এতিয়া পানীৰ সমস্যাৰ বাবে আচলতে খেতি কৰিব পৰা নাই বাৰু
অ এতিয়া মানে তোমাৰ ইয়াত চলাৰ পেনেলবোৰ এই গভমেন্টৰ যিবিলাক স্কীম আছে চলাৰ পেনে দিয়া সেইবিলাক স্ক্ৰীমেদি তোমাৰ মাটিত পানী দিয়া হৈছে তাৰপৰা চপোৱা সময়তো তোমাৰ মানে খেতি চপোৱা সময়তো তোমাৰ কোনো ধৰণৰ মানে মানৱ শ্ৰমিক ইউজ নকৰি আমি থে থেচিং মেচিন ইউজ কৰিম গোটেই এড এডৰা মাটি তোমাৰ একদম কম সময়ৰ ভিতৰত গোটেই মাটি চহাই তোমাৰ যিবিলাক খেৰ প্ৰদিউচ্ হব সেইখিনিও এটা বেলেগ ক্ষেত্ৰত তোমাৰ বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ হ'ব
থাকিব পৰা হ'ব ন
হয় হয় এইাৰ এই জীৱ মানে গৰু চৰু যিবিলাক এ এইটো বুলি কয় হাৰ্বি ভৰাছ এমেলে এবিলাক খুৱাব পৰা হ'ব তোমাৰ বাকী খিনি তোমাৰ ধান খিনিটো তোমাৰ বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা হ'লেই মানে তোমাৰ স মানে তোমাৰ এ সময়ো কমিব সময়ো মানে
আমাৰ ফালে বাৰু খেতিটো আমাৰ ফালে খেতিটো কৰোৱাৰ পিছত তোমাৰ ডাৱনীয়ে ধানটো দোৱাৰ পিছত ঘৰলৈ ডাঙৰী হিচাপে আনিব মানুহে
উম
তোমাৰ ডাঙৰী হিচাপে আনি গৰুৱে মৰণা মাৰিব
আতছা
খেৰটো তোমাৰ গৰুৱে খাব পৰাকে খেৰটো এটা ভাল জেগাত থব তাৰপিছত ধান টো সামৰিব শুতৰিব আৰু আমাৰ মানে আমাৰ পিনে মানে তোমাৰ চৰকাৰী সুবিধাবোৰ গাঁৱলীয়া অঞ্চল যিহেতু চৰকাৰী মানে সুবিধাবোৰ পোৱাই নাই এতিয়া আমি মানে খেতি কৰিবলৈও বতৰৰ ওপৰত নি কৰিব লাগে এতিয়া বৰষুণ দিলেহে মানে আমি খেতি কৰিব পাৰিম
তাকে
আমাৰ পিনে মানে জলসিঞ্চন ব্যৱস্থা বা এনেকুৱা চলাৰৰ ব্যৱস্থা বিলাক নাই আমি মানে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে থাকিব লগীয়া হৈছে আৰু
উম উম তাকে মানে তোমাৰ এতিয়া টাইমটো গ'লে ঠিকেই আহি থাকিব বস্তুবিলাক ইণ্ট্ৰডিউচ হৈ হৈ গৈ থাকিব
হয় হয় এতিয়া মানে যি মানে পৰিবৰ্তন হৈ গৈ থাকিলে মানে কিমান্বয়ে অলপ মানে ক্ৰমান্বয়ে পৰিবৰ্তন হৈছে ন তেতিয়া উন্নত মানৰ বস্তুবিলাক আহিব আৰু তেনেকুৱা কিন্তু বৰ্তমান আমাৰ ফালে সেইটো পৰিস্থিতি পোৱাহি নাই
আচ্ছা তাকে অ কথা পাতি ভাল লাগিলে তোমাৰ লগত তেতিয়াহলে
অ ঠিক আছে অ
দিয়া দিয়া দিয়া ঠিক আছে হ'ব